ককা ৰ'বা যি গৰম আৰু।
অ', দিয়ক ইমান গৰম দিছে।
কিমান গৰম হয়নে? পাছত তেতিয়া মানে নেমু দুটা গছৰ পৰা আনি থৈছোঁ চৰবত বনাম। বনাই পেলাই হেৰি কৰিম চব পানী খাব লগে খামগে।
অ', ময়ো একো খোৱাই নাই গৰমতে।
তুমি ফেনৰ হাৱা কি ল'বা ফেনৰ হাৱাটো গৰম হয়নে? নোৱাৰি অ', থাকিব সেইকাৰণে মানে বাহিৰত আছোঁ।
অ', অ', খোৱা বোৱা ৰাতিপুৱা কৰিলোয়ে। এতিয়া নাই দিয়ক কৰা।
যি অকণ বোকা আছিলে পথাৰৰ নেযায় মানুহ দু তিনজনী গৈছিল পথাৰ সেইকেইজনী সোনকালে গুচি আহিলে গৰমৰ হেৰিয়তে।
অ', গৰমতে।
উপায় নাই বেয়াও লাগে বাউ নোৱাৰে নোৱাৰে নোৱাৰে অ', বেয়াও লাগে ন, সেইকাৰণে মই হ'ব দে আহিল ভালে কৰিলি হ কলো।
মইয়ো গৈছিলো এফালে আহিলো একদম পুৰা মূৰৰ বিষত পৰি আছো। আৰু কাম কৰা মানুহৰ কথা
অ কি ক'বা আও
নিজৰও মানে হেৰি দেহৰ ক্ষতি হয় আৰু হেৰি গৃহস্থও খতি দিয়কচোন গৰমত আৰুও ইমান হেৰি কাম কৰিব নোৱাৰে
নাই উম
সেইকাৰণে এইকেইদিন কাম চাম
ভাত কিহে খালা বোলো?
কিহে খালো মানে আজি, ৰাতিয়ে ভাত পানী দি থৈছিলো তাৰ পিছ গাজটেঙা গাজটেঙা যে হেৰি টেঙা বনাই থৈছিলো।
অ',
তাৰে মানে ধুনীয়াকে পিয়াঁজ চিয়াজ দি, গৰমত আৰু খাব মন নাযায় যে। সেই তেনেকে খালো জলকী চকীয়া চলকীয় সানি লৈ ধুনীয়াকে কিনি অনা নাই বাৰু স ওচৰতে পাই মানে আমাৰ মানুহে জানে দিছেহি অ গৰমত ঠাণ্ডা বস্তু
নাই এইটো খাব লাগে এইটো চিজনৰ বস্তু যে খাব লাগে ত টেঙা টো তোমালোকে এনেকে এনেকে খোৱা নাই নে আচা চচা বা টেঙা কৰি
আচাৰ অ টেঙা কৰি থওঁ আৰু আচাৰো বনাও
টেঙাটো মানে কেনেকে কৰা
টেঙাটো কেনেকে কৰো মানে এনেকে ধৰক পানী দিলো মানে সেইখিনি ধুনীয়াকে ৰুকনি ৰুকি দি গাজটো তাৰপিছত ধুনীয়াকে বটল এটাল বটল এটাত ধুনীয়াকে ভৰাই থলো পানী অলপ দিলো তেনেকে থৈ দিও মানে বহুত দিনলৈ আৰু মাজে সময়ে পানীতটো যদি সলাই পেলাই আপুনি আকৌ হেৰি কৰে নিমখ দি থয় তেতিয়া মানে বহুত দিনলৈ ভাল হৈ থাকে
অ পানীতটো সলাই থাকিব লাগে ন
অ মানে টেঙাটো অলপ পিছলে কমি যায়গৈ সলাই থাকিলে কিন্তু মানে ভাল হৈ থাকে আৰু
আহ হ জানো দেই এইটো কথা
অ আচাৰ বনাই থলে বেছি দিনলৈ থব পাৰি ন কিন্তু আচাৰ আচাৰতকৈ এই টেঙাকে টেঙাকে খোৱাতটো বেছি ধুনীয়া লাগে উম
সেইকাৰণে সুধিছো মানে আমিও তেনেকে থওঁ বাৰু কিন্তু পানীটো সলাই নাথাকো আৰু
অ মানে পানীটো স লাই নাথাকি সেই আপুনি ধৰক দহ পোন্ধৰ দিন বাই
অ তেনেকে ৰাখিব পাৰো বেছিদিন নাথাকো নৰখাও অৱশ্যে
তেনেকুৱাকে থব পাৰে
এটিয়া চিজনৰ বস্তু ন পিছত খাবলৈ মন যায় সেইকাৰণে মানে আচাৰটো বনাই থব লাগে আৰু
উম মই বনাও কিন্তু এইবাৰ মই গাছ টেঙাটো আমাৰ আনিবলৈ মানে এটামান যি এদিনে আনিলে এতিয়া আনিব পৰাই নাই ৰবা মে কি হ'ল ওচৰত তেনেকে আমাৰ ঘৰত আছে কাটা মানুহ নাই ন বিশেষকে অঁ মানে কি গাজ টেঙাটো চবেই নাচাতে ন। মানে কোৱা মতে নাপায় উঠা থঠি অহা মানুহে কাটিব নাপায় বোলে এতিয়া বয়স বৃদ্ধ যিবিলাক মানুহ সেইবিলাকহে কাটে বুলে হা
অ সেইটো হয় নিয়ম আগৰ দিনৰ নিয়ম সেইবিলাক
নিয়মক এতিয়া আমি জপকে কাটিব নোৱাৰো আমাৰ ল'ৰা ছোৱালী আছে ন নেপায় বোলে যি অ নেপায় অঅঁ এতিয়া যিকেইটা মানুহে দিয়েহি তেনেকোৱা মানুহ নাই মাজতে এটা মানুহে দিলেহি সেই তেতিয়াই যে আমি এসাঁজ খালো অকমান ৰাখিছো বাৰু কিন্তু আচাৰ বনাব পৰা হোৱা নাই
অহ একচেল মানে নিয়ম নিয়ম মানেনো কি আৰু ধৰক আমি এতিয়া যদি যিয়ে তিয়ে কাটোগৈ বস্তুটো তেতিয়া মানে হেৰি হয় উম বাঁহ দেখো ওলাবই নোৱাৰিব মানে যিয়ে টিয়ে কাটি আনিব হয়নে নহয় সেইকাৰণে মানে সেইটো নিয়ম মানে উ অ মানে কে কিছুমানে কৰে আৰু তেনেকে মানে এতিয়া ধৰক যদি পা অ যদি ধৰক পায় চবে পাৰে তেতিয়াহ'লেতো অ চবেই কাটিব কাটিলে বাঁহ চোন নহবই ধ্বংস হৈ যাব। মানে এনেকোৱা এটা নিয়ম কৰি দিলে মানে মই যেতিয়া দেখি থাকিলেও মই আনিব নোৱাৰো অঁ নাপায় নাপায় বুলি কোৱাৰ লগে লগে নাপায়
উম মই কিন্তু নাপায়তো মানে মই অৰ্থ সহ অৰ্থ সহ মানে সেইটোয়ে বুজি পাওঁ মই ব কাৰ আমাৰ ল'ৰা ছোৱালী আছে যে সি উঠি অহা বস্তু ন
অঁ মানে তাক কাটিব লগা হলে আমাৰ নিজৰও তেনেকোৱাই হ'ব তেনেকোৱা ধৰক মনলৈও তেনেকোৱাই ভাব।
অঁ সে এই সিয়ো এটা উঠি অহা পুলিহে দিয়াচোন বাৰু ন
সেয়াই মোৰ ল'ৰাটো যেনেকে উঠি আহিছে। তেনেকে গছডালোতো উঠি আহিছে। সেই তেনে তেনে তেনেকোৱা কথা আৰু মানে যিয়েটিয়ে যদি কাটিবই পাৰে তেনেহলে গ মানে আৰু সংখ্যা নাবাঢ়িবই দেখোন
হয় দিয়া। কিছুমান মানে ইমান প্ৰেক্টিকেলি মানে থাকে অঃ।
কিছুমান নিয়মৰ মানে সেই মানে। উ নিজৰ হেৰি খিনি মানে ধৰি ৰাখিবৰ কাৰণে কৰে ন নাপায়তো পিছত মানে কিবা এটা কাৰণ থাকে। এনেই এনেই নাপায় বুলি নকয় মানে।
নকৰে অঁ।
কাৰণ থাকিব।
অঁ অঁ কিবা থাকিব অঁ সেইটোৱে নাপায়তোত কিবা এটা সোমায় থাকিব ন ‌।
উম।
উ।
সে নাপায় বুলি কোৱা পিছত ধৰক কৰিব নালাগে আৰু কেতিয়াবা বাধ্যত পৰি বা পৰিস্থিতিত পৰি খোৱা
উম তেলে কথা মতিতিয়া। এতিয়া আজ লগৰ কথা এটা মই বুজিলো বাৰু কিবা এটা। সেইখিনি লচিকি এতিয়া।
হব দিয়া। আৰু মানে এনেকোৱা কিতাপ বিলাকো পায় নহয়। মাজতে এনেকুৱা কিতাপ এখন ওলাই কিতাপ এখন ওলাইছিলে জীৱন বাটৰ সংস্কাৰ বুলি।
সেই কিতাপখনত তেনেকুৱা কথা মানে বহুত মানে দুইটাই মানে নাপায়তো পিছত মানে। বৈজ্ঞানিক কাৰণতটো কিয় নাপায় আৰু ধৰ এনেকে নিয়ম মতে কিয় নাপায় দুটাই মানে কাৰণটো দৰ্শোৱা হৈ থাকে মানে।
থাকে ন
অ সেই কিতাপখন মই পঢ়িছিলো পঢ়োতে মানে কিছুমান কথা মনত আছে সৰুতে পঢ়িছিলো তাৰ পিছ তাৰ এতিয়া ইমান মনত নাই বাৰু চব।
অঁ নাই ন।
অঁ মানে গছ।
সেইখন সেইখন কিতাপৰ কথা আৰু মই গম পোৱা নাই আজিহে। শুনিছো দেই পাই নেপায় ভাল।
অঁ মাজতে মানে হেৰি এনেকে গাঁৱে গাঁৱে কিতাপখন এনেকে বেচিবৰ আহিছিলে। এ প্ৰায় মানুহৰ ঘৰতে কিতাপখন আছিল আজিকালি। দোকানত বিচাৰিলে পাব নে নাপায় গম নাপাওঁ বাৰু
কি কলা নামটো।
জীৱন বাটৰ সংস্কাৰ।
জীৱন বাটৰ সংস্কাৰ ন।
অ এ লিখক লিখকৰ নামবোৰ পাহৰিলো কি আছিলে।
কেতিয়াবা এনেকে ধৰা তোমাৰ আমাৰ এই বুক ফেয়াৰ বিলাক হেৰি হৈ থাকে যে। এইবিলাক গ্ৰন্থমেলা চ্ৰন্থমেলা হয় যে কেতিয়া পোৱা যায় বাৰু এতিয়া নগাঁৱত হয় ন হয় যোৱা যায়। এইবছৰ আমি নগ'লো ইয়া আগৰ বছৰ গৈছিলো বাৰু
অ আজিকালিতো চবতে অ প্ৰতি বছৰে পাতেই আৰু গ্ৰন্থমেলা ন তাতে ল'ৰা ছোৱালী বিলাক লৈ যাব লাগে।
লৈ যাব আকৌ এতিয়া ধৰা তোমাৰ অ ধৰ এই পাৰ ৰহাত তাতে ধৰা তোমাৰ বাণিজ্য মেলা বুলি হয় এখন। হুঁচৰিত সেইটোও হয় বাৰু ইয়াতো ওলাই।
অ বাণিজ্য মেলা হয় বাৰু আমাৰ মৰিগাওঁ চাইডেও হয়। তাতে এই বিহুৰ সময়ত মাঘৰ বিহুৰ সময়ত হয়। বিভিন্ন ধৰণৰ বাঁহ বেতৰ সঁজুলিৰ পৰা পিঠা পনা তাৰপিছত তেনেকে অ তেনেকে ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী।
মানে আজিকালি কি হল মানুহে, জীৱন নিৰ্বাহ কৰিবলৈ যি কোনো এটা প্ৰকল্প বা কিবা এটা উ হেৰী এটা লব লাগে উপায় নাই। তেনেকে চলিবতো লাগিব ন। কাৰণ যোনে যি প্ৰথাটো লয় আৰু তাৰ যিটোৰ প্ৰতি আগ্ৰহ হয় কিবা এটা কৰি চলিলেই হ'ল আৰু সেইটো আচলতে কোনো হেৰি কথা নহয়। আচলতে আমাৰ দৰকাৰী বস্তুৱয়েই হয় নে নহয় বাৰু তেওঁলোকে যদি সেইটো নকৰে আমি ক'ত পাম কোৱাচোন বাৰু টা কথা হে তাকেই এয়া। মানুহৰ মানে এতিয়া জীৱনত মানে জীৱনটো বহুত কঠিন বুলিও কয়। আৰু চলিবলৈ গ'লে সহজ বুলিও কয় হয়নে সহজো হোৱাৰ কঠিনো হয় এতিয়া জনাৰ লগতে কথা কিছুমানে তাক তাকে দুখো দুইটাই থাকে বাৰু
থাকে থাকে। এতিয়া ধৰক কিছুমানে এতিয়া হাত ভৰি থাকিও খুজি মেলি খাইছে বা বেলেগে দিব দিব। বুলি আশা কৰিছে তেনেকুৱা সেইবিলাকৰ জীৱনতনো কেনেকে। এতিয়া হেৰি সহজ হব কওকচোন অ। মানে সিহঁতে সেইটোৱে মানে অ এইটো কৰিলে সহজ হ'ব। হয় ন সিহঁতে সেইটো ভাবিলো চাই। কিন্তু মানে কি হাত ভৰি থকাৰ পিছত আৰু দিয়কচোন কাম কামটো য'তে ত'তে। পায় হয় নে নহয়।
পায়। হয় হয় সেইবিলাকতো ভাবিলেতো আৰু দুখ লাগে ন।
অ সেইকাৰণে কাৰোবাৰ কাৰণে কঠিন কাৰোবাৰ কাৰণে সহজ
উম। সেইটোৱে
উম আৰু কি আৰু নিজৰ জীৱনটো সহজ কৰি ল'বৰ কাৰণে নিজে ধৰক কিবা এটাটো কৰিব লাগিব হয় তেতিয়া কিবা এটা কৰিব লাগিব।
ণ আজিৰ দিনত খুজি পেলাই চলা দিন নাই আৰু ন আন মানুহে লগৰ লগত মিলি পেলাই চলিব লাগে আৰু
অ কাম নাই কাম নাই বুলি ঘৰত বহি থাকিলে জানো আপুনি কাম পাব।
অ ঠিকে আছে দিয়া অ অ মই হেৰি অ। অকণে কৰি লওঁ চপটো কণো বনাই দিম সিহঁতক দেই।